অ চাউণ পাইছা?
অ অ শুনি আছো।
তাকেইতো কাঠ খাই গ'ল মানে অ দহ মিনিট হ'ল নেকি।
বাৰ মিনিট হৈ গৈছিলে।
কৈছিলে।
হয় অটমিটিক
অ নহলে দিগদাৰ আছিলে হম হম বাৰ মিনিতে। চব ঘৰতে আছে।
আৰু দুপৰীয়া আজি কি খাবা?
কি খাম মাহে বা কি বনাই মাহে বনাব আৰু।
তোমাৰ মানে কুকিং চুকিংত একো মানে অপাৰেচন নাই?
নাই মানে মোক বন মানে ঘৰত কাম কৰিব নিদিয়ে আৰু ইমান
নিদিয়ে মানে এনে নিজে নকৰো আৰু
নাই নিদিয়ে নিদিয়ে নিদিয়ে কাৰণে নকৰো
সেইটো কোৱা
বা নকৰো কাৰণে নিদিয়ে সেনেকুৱাও হ'ব পাৰে
আগৰ পৰাই নকৰিলা মানে সেই কাৰণে এতিয়াও শিকাই নিদিয়ে আৰু
উম উম সেইটোয়ে বাকী কেতিয়াবা ধৰিলো মাৰ কিবা ধৰিলোৱা গা চা বেয়া হলে অ তেতিয়া বনাই দিওঁ আৰু তেতিয়া আৰু মই অকল আলু খানাই বনাই দিওঁ
কি তেতিয়া তুমি
আলু খানাই কৰি থৈ দিওঁ আৰু
ইছ
কেনেকোৱা অ মানে ভাত আৰু কেতিয়াবা যদি দালি বনাম মানে সুধি লওঁ দালি বনামনে ত' যদি বনাব দিয়ে বনালোঁ তো নিদিলে আৰু অকল আলু পিটিকাই কৰি থৈ দিও
ব কুকিং চুকিং ভাল নোপোৱা নেকি মানে
নাই মই মই তোমাক ভাল মানে ভালকে কওঁতে মই কুকিং ভাল পাওঁ কিন্তু মোক চব মানে ৰেডি কৰি দিব লাগিব মানে কাটি চাটি ধুই মেলি দিব লাগিব মই তেতিয়াহে বনাব ভাল পা পাওঁ
গোটেই হাতত মানে ৰেডি চেডি কৰি বাচ বনাবা সে তুমি
অ তেতিয়া মানে দিলে আৰু মই ভাল পাওঁ আৰু বনাই পেলাই
মানে নিজে চব ৰেডি চেডি কৰি পেলাই বনোৱা বনি নাই
নাই সেইটো মই ভাল নাপাওঁ
তুমি মাৰদৰে কৈছা
হা
তুমি মোৰ মাৰ দৰে কৈছ
মায়ে কেনেকা কয়
তোমাৰ দৰে কয়
উম এলেহুৱা বুলি
তুমি এলেহুৱা বুলি কৈছা আমাৰ ইয়াতে অলপমান ভাষাটো বেলেগ ন ত কয় ইমান বিহেলা ইমান বিহেলা তই
অ এলেহুৱাক বিহিলা বুলি কয় ন
অ
তোমালেকে চাগে গোটেই লেংগুৱেজটো পুৰা বেলেগ হয়
অ বেলেগ বেলেগ মই তোমাৰ লগত এতিয়া কথা পাতি যে আছো এই এইটো আমাৰ লেংগুৱেজ নহয়ে
অ গম পাম মই লোৱাৰ লেংগুৱেজ গম পাওঁ বাৰু এ লগৰ বহুত খিনি আছে নগাঁও ল'ৰা ছাইদে তোমালোকৰ গজালোকো গাজল এনেকোৱা কিবা তেনেকুৱা কয় ন
অ গজল কয় কাজ গজলক উম
এইটো কি কয় নে এবাৰ আমাৰ ক্লাছৰ টাইমত গৈ পেলাই আমাৰ আমাৰো সেইবিলাকে হিয়াৰ লেবৰ টাইমত ছাৰে মোক কলে হা যে আমান এই গজালটো ভালকৈ মাৰা তেনেকুৱাএটা কলে গৈ পিনি পিছত মই গজালটো মই সুধিছোগো মই হা গজালটো দে তাৰপাছত লগৰটো মোক কৈছে গাজলটো ক'ত আছে মই বিচাৰি পোৱা মই কৈছো কি গাজল মই সেই তেতিয়া গম পাইছোঁ যে সিহঁতক গজালক গাজল বুলিহে কয়
হা বহুত ইয়াতে বহুত আছে হো হো
মানে ফটককৈ নাজানা মানুহ ধৰিব নোৱাৰে কিন
নোৱাৰে- নোৱাৰে বহুত বেলেগ হয় মানে এতিয়া যেনেকৈ এলেহুৱাটোৱে এলেহুৱাটো বিহিলা বুলি কয় এনেকুৱা। চ'
কিছুমানে আকৌ কৰি মেলি পেলাই সেয়া বেলেগ অশান্তিয়ে হয় কিছুমানে আৰু গালি দিয়া বুলিহে ভাবি লব লয়।
হো -হো একদম মানে মানে তুমি কিছুমান যদি ৱৰ্ড শুনা ন' তোমাৰ মানে হাঁহি পেট বিষাই যাব।
অ, জানো সেই বেগচাইডো ময়ো জানো।
অ, এয়া এইটো জানানে আঠুৱাটো জানানে?
কি কে?
আঁঠুৱা- আঁঠুৱা?
অ, আঁঠুৱা জানো মুচৰিটোক আঁঠুৱা বুলি কয়।
মুচৰি নহয় মূহৰি কয়।
তোমাৰ
মৌহৰি- মৌহৰি।
আমাৰ চাইদে মুচুৰি বুলিকেই কয়।
অ, আমাৰ মানে কেনেকুৱা জানা মই তোমাক কওঁ আমি যোনখিনি জাগাত আছোঁ সেইখিনি জাগাৰো লেংগুৱেজ টো বেলেগ আৰু অলপমান যাই পিনে যিখিনি জেগা পাবা তাতেও অকমান লেংগুৱেজটো বেলেগ। ত'মানে বেলেগ-বেলেগ জাগাত অকমান অকমান বেলেগ -বেলেগ লেংগুৱেজটো হয়।
ভালে আছে চি ভিত বহুত লিখিৰ পাৰিবি এইটো লেংগুৱেজ জানো সেইটো লেংগুৱেজ জানো।
অ, এতিয়া যেনেকে তোমাৰালোকৰ হয় মুচৰি বুলি কয়
আহ,
সেনেকে আমাৰ আমি য'ত থাকো সেইখিনিক মৌহৰি বুলিয়ে কয় কিন্তু অকমান যাই পিনে যদি তুমি যোৱা তেতিয়া তোমাক মহৰীটো মচৰি বুলিয়ে ক'ব।
সেনেকুৱা মানে সেহতে মানে বহুত কনফিউজিং হয়।
ইমান লেংগুৱেজ মত কেনকে ৰাখা?
এতিয়াতো অভ্যাস হৈয়ে গৈছে থাকি - থাকি।
আগতে নাছিলে আৰু?
আগৰ মানে থাকি -থাকিটোৱেতো হয় ন' বা সেনেকুৱা এতিয়া এতিয়া আমি ওলাই গৈছো ধৰি ল' ধৰি লোৱা এতিয়া বহুত ফালৰ পৰা ফ্ৰেণ্ড আহিছে ফ্ৰেণ্ডৰ লগত মানে কত কথা পাতিছোঁ সেনেকে- সেনেকে গম পাই চাওঁ যে সিফালৰ কি কয় ইফালে কি কয়। ঔ
লেংগুৱেজবিলাক যে বাপৰে। একো নহয় ভালেই চি ভিত লিখিব পাৰিবি এইটো লেংগুৱেজ জানা সেইটো লংগুৱেজ জানা।
অ', অ', জানিলে ভাল আৰু চব জানিব লাগে।
ভালেহে গৈপেলে লেংগুৱেজত লিখিব পাৰিবা চি ভিত।
তাকে তুমি এনে বনাই ভাল পোৱা নে কুকিং চুকিং কৰা নে কেতিয়াবা?
মই গেছ চলাবই ভালকে নেজানো।
গেছে অন কৰিব নাজানা?
মই বইলাৰতহে মেগী বনাব জানো।
সেইটোতো মই জানো এটলিষ্ট।
উ, মোতকৈ ভালে আছে।
গেছটো জ্বলাব মই জানো আৰ।
মোতকৈ ভালেই দিয়া।
বাকী তুমি চাহ -তাহ মানে কি নিজে নবনোৱা আৰু?
কি ক'লা?
মানে চাহটো তুমি নিজে বনাব নাজানা?
ভাত?
চাহ-চাহ ভাত?
অ', চাহ টাহ উম হুম, ইমান ভালকৈ নোৱাৰো। ইমান ভালকৈ মানে কি নোৱাৰোৱে আৰু।
বনাই পোৱা নাই।
নাই-নাই আৰু মানে মই চাহো খোৱাও নহয় গৈ পাই মই, মই কফি কফিটো বনাওঁতে কিমান দেৰি লাগে, বইলাৰ গৈ পেলাই বা দালি দিলা। ইয়াত হোষ্টেলত আহি পেলাই ব্ৰইলাৰটো অকণমান যি বনোৱা মেলা ইউজ চেউজ কৰা শিকিছোঁ, তাৰ আগতেতো সেয়াতো নাজানোঁ।
অ', অ', এয়াই আৰু। চাহটো মোৰো ইমান নচলে।
তুমি চাহ টাহ মানে ইমান এটা ভাল নোপোৱা?
অ', নাই। কেতিয়াবা মা দিলে মানে অকমান দিয়ে সেইখিনিতো মানে তাৰ পৰাও মানে এক থোপে খোৱা যায়, বাকী খিনি পেলাই দিয়া যায়।
চাহ বহুতে বেয়া পায় বাৰু।
উম, চাহটো বহুতে মানে নাখায়ও কিন্তু বহুতে ভালো পায়।
কিছুমানে ভালো পাওঁ অ', আৰু বহুতে নাখায়ো গৈ পেলাই। মোৰ সৰুৰ পৰা কি হয়। এয়া মা -দেউতাহঁতে চাহটো লৈ পেলাই ভয় খুৱাই দিলে যে চাহ খালে এয়া হয় ক'লা হৈ যায় সেইবিলাক।
অ', সেইটো আমাৰ ইয়াতো আছে। মানে সৰু-সৰু ছোৱালী বিলাকৰ
এইটো চবতে গৈ পেলাই এই সৰুতে গৈ মেলিনে যেতিয়া মই মাক চাহ খ মাৰ পাতৰ পৰা তেনেকে চাহ চুৰ কৰি পেলাই খাও, সেই তেতিয়াৰ টাইমত গৈ মেলি পলে।
অ', চাহ নাখাবি ক'লা হব গাখীৰ খাব লাগে গাখ গাখীৰ খালে বগা হয়।
খুৱৱাতে-খুৱৱাতে এইয়টো থাকি গল মানে বুজি মুৰ তেতিয়াৰ পৰা চাহ তাহ নোখোৱাই হ'ল।
অ', বাকী খুৱাই-খুৱাই খায়ে আৰু সেনেকোৱা সৰু ছোৱালীবিলাক। এতিয়াও সেইটোৱে কয়।
আজিকালি বিলাকে নামানে, আজিকালি বিলাক কম
উম-উম। না নামানে গৈ মানে এদিন ধৰি লওঁ নাখালে কৈ কোৱাৰ কাৰণে, নেক্সট টাইম আৰু সেইটোৱে আৰু।
সিহঁতে আৰু আজিকালি এই বিলাকনো কিনো আগতে আমাৰ আছিল নাখৰা আছিল এইটো নাখাওঁ সেইটো নাখাওঁ আজিকালি বিলাকৰ হাতত মোবাইল এটা দি দিয়ানা, চ'ব খাব।
উম। আৰু মানে ঘৰৰ মানুহে বেয়া কৰি দিয়াচোন আম-আম-আমি আগতে কেনেকে খাইছিলোঁ। কান্দিলে দম দি দিয়ে চুপ, তাছত খাবই লাগিব মানে।
চকু দেখুৱালেই গৈ পেলাই চ'ব খাওঁ, মোৰ আগতে মোৰ আগতে মায়ে গৈ কিবা মই যেতিয়া কৰিব মেলিব যাওঁ নহয় উল্টা পুল্টা, বেলেগ একো এটা নকৰে গৈ পেলাই মায়ে চকু দেখুৱাই দিলে হৈ গ'ল।
অ', চকুতো ডাঙৰ কৰি দিলে আৰু হৈ গ'ল আৰু।
চকু ডাঙৰ কৰি দিলে হৈ গ'ল ফাটি যায় মুৰ, মানে তেনেকে গম পাই যাওঁ আৰে চকু দেখুৱাই যদি মই পাত্তা নাপালোঁ মেলি পেলে তে মানে গৈ পেলাই ঘৰত গৈ বিহুটো দেখুৱাই দিওঁ। যিহেতু কথা পাত্তা নিদিয় হেন তেন বহুত ডাঙৰ ল'ৰা বনি গৈছ লৈ পেলাই আৰু।
অ', এতিয়াতো আৰু মানে মোবাইলটো দি দিলে আৰু
আজিকালি পোৱালি বিলাকৰ যিয়ে খাওঁ মেলঃ
অ'।
আৰু খালি চবৰে দাদা আপোনাৰ ফোনত গেম আছে?
অ'। আজিকালি গেম- উম, গেম আৰু ইউটিউব।
ইউদ- আজিকালি এইবিলাক হ'লেও থা কি হৈছে, আমাৰ বৰ অ'- আজি ৰিচেণ্ট যিসোপা ডাঙৰ হৈছে গে সিহঁতক খালি গেমহে লাগিছিলে। আজিকালি ইবিলাকে অলপ হলেও ইউটিউবটো চায়।
অ', ইউটিউব বেয়া। সৰু চলি এইবিলাক চা
এইবিলাক চাব গৈ আগৰ আ গৰ ৰিচেণ্ট যিবিলাক ডাঙৰ হৈছে, সিহঁতক খালি তোমাৰ এয়া লাগে, ফোন লাগে, ফোনত গেম লাগে। গেম নাথাকিলে ফোন নাচায়
আৰু ফোন নহ'লে নাখায়, ভাত নাখায়। মানে খাবৰ টাইমত মোবাইলটো লাগিবই ইহঁতক।
অ'টো।
আমি- আমি তেনেকুৱাকে ডাঙৰ হলোঁ।
আমাৰ সেইবিলাক টাইমে বেলেগ আছিলে
উম। আমি মানে মাৰ চকু চায়ে মানে ভাত খাব লগা হৈ হৈছিল।
মায়ে নহলে- ভয় এটাৰ পৰাই লাগিছিল। মায়ে চকু ডাঙৰ কৰি দিব।
এয়া আৰু।
মাৰ পৰা এটা টাইমত কিন্তু ফাটিছিল দে। এটা টাইম বুলি পেলাই নহয়, এতিয়াও বাৰু মাক এতিয়াও ভয়ে লাগে।
অ', বাকী তোমালোকৰ ঘৰত কোন - কোন আছে?
মা, দেউতা, দাদা, মই। তোমালোকৰ?
উম, সৰু ন' তুমি?
হা, মই ঘৰৰ সৰু।
ময়ো সৰুৱে ঘৰৰ আমাৰ।
তোমালোকৰ কোন - কোন আছে ঘৰত?
আছে মা, দেউতা, মই আৰু দাদা দুটা।
অ', তোমালোকৰো একেই টাইপৰ মানে।
অ', সেনেকুৱা। তুমি মানে তোমাৰ ঘৰ তেজপুৰত, থাকা যোৰহাটত।
অ', তেজপুৰত ঘৰ হয়, নিজৰ ঘৰ। মানে থাকি দিলে পঢ়া-শুনা কৰা হৈ আছিলে এইবিলাক যোৰহাটত তোমা
উম। কেই আছে দিয়া, ভালে।
ভাল নহয়। এই খানা চানালৈ বোলে বহুত জ্বালা হৈ যায় আৰু বেলেগ ঠিকে - বেলেগ ঠিকে চলি থাকে। এই খানা-চানাটো লৈ পেলাই মানে বহুত হেভি জ্বালা পৰি যায়।
অ', সেইটো তে য়াচোন হোষ্টেলত ইমান খাদ্য ভালে নহয়।
হা - হা?
সকলো হোষ্টেলত ইমান খাদ
হোষ্টেলত খানা ভাল নহয় মানে কি, সহ্য নহয় আৰু। তাতে এতিয়া বমি কৰি দিব মন যায়। কি দি আছে দে প্লেট দলিয়াই দিব মন যায়। পিছত আকৌ কমপ্লেন - চমপ্লেন আহি যাব বুলি ভাবিকেনে নদলিয়াও আৰু।
হ তাকে এনে তোমাক খ- দিয়ে নে এনে হোষ্টেলৰ পৰা ওলাই আহিব দিয়ে নাই কেতিয়াবা?
অ', হোষ্টেলৰ পৰা যেতিয়া মন যায় ওলাব পাৰা গৈ পেলাই। গাৰ্লছ হোষ্টেলত বহুত ৰেষ্ট্ৰিকশ্যন। গাৰ্লছ হোষ্টেলত বহুত ৰেষ্ট্ৰিকশ্যন। বয়জ হোষ্টেলত ইমান একো নাই।
অ'।
ল'ৰা কেইটাকনো কিনো কন্ট্ৰল কৰিব আৰু।
হা, মেইন টো লৰাকে কন্ট্ৰল কৰিব লাগে।
উম, সেটোও হয় বাৰু। মানে কিন্তু এইকেইটা কৰি পেলাইন কি পাব সিহঁতে সেইটো ভাবেলেগিটা কৰিম মেলিম গৈ পেললে একৌ উলটা আমে মাথাটো খাব। ভাল থাকে কিবা, আমাৰ মানে আৰু ৱাৰডেন চে সহতে আমি যেন বাহিৰত থাকো তিমানে ভাল পায়।
অ আচ্ছা, তোমালোক বহুত উৎপতিয়া নেকি?
লৰা বিলাকতো উৎ , ৱাৰদেন চোৱাৰদেন হ তেতি ভাল পায় যে, এইকেইটা বাহিৰত থাকক যেতিয়া হোষ্টেল-চোষ্টেল বৰবাদ নকৰিব। মোলে হোষ্টেলত গৈ মেলি পাই উত-তত লেতেৰা কৰি থৈ দিয়ে, বৰবাদ কৰি থৈ দিয়ে, বেয়া চো কৰি থৈ দিয়ে।